হেল্ল'!
হয়, নমস্কাৰ।
অ', কোৱা।
অ', বাকি কোৱা কি খবৰ, কেনেকুৱা চলি আছে চব?
অ', আছে আৰু আজি কি কবা ৰাতিপুৱাৰ পৰা অলপ বিজি বি সকল লো মানে বহুত খিনি কাম কাজ আছিল আজি ৰাতিপুৱাৰ পৰা মানে কি দে উঠাৰ পৰা মানে কি কাম চলিয়ে থাকে
আচ্ছা হয় তেনেকুৱা হয় মোৰো তেনেকুৱা ৰাতিপুৱা উঠিলো অফিচ গ'লো। ত আজি বতৰতটোো তেনেকুৱা আৰু গৰম আছিল মাজতে অলপমান একটোিছ অলপ ইমান বৰষুণ দিছে ত এইটো ভাল লাগিল। বতো অলপ ঠাণ্ডা ঠাণ্ডা আছে তোমাৰ ওচৰতো অলপ বজি আছ তুমি অলপ উম আৱাজৰ পৰা আতৰি গৈছে নহ'লেক নহ'লে গম
অ অ বৈছো দিয়া অ গুৱাহাট বাকী তোমাৰ এই কি কয় লাষ্ট উইক কেনে মানে কি কাম কেনে চলি আছে
লাষ্টটোই ঠিকঠাক চলিল মানে এটা খচ নাছিল তথাপিও মানে গৰম আৰু হেৰিৰ মাজত দিনবলাক গ'ল তেনেকুৱা বাকী কোৱা তুমি এতিয়া বৰ্তমান এতিয়া কিবা ক'বাত ফুৰিব যোৱা কিবা প্লেন আছে নেকি
ফুৰিব যোৱাতটো বিশেষ একো প্লেন এতিয়া কৰা নাই ৰ'বা মানে অ মই এতিয়া মানে কি জব যত কৰি আছিলো এইটোতো এৰিলো ন এতিয়া
আচ্ছা আচ্ছা
এই অ অলমষ্ট প্ৰায় তোমাৰ বি পঁচি দিনে হ'ল হয় তাৰ অ তাৰপিছত ঘৰতে আছো এতিয়া এতিয়া মানে বিশেষ ঘ ঘৰুৱা যিখিনি কাম থাকে সেইখিনিয়ে ৰাতিপুৱাৰ পৰা
হয় হয় আৰু নিজেও কিবা কিবি শিকি আছে চাগে
শিক্ষাতো মই আহ যেতিয়া মই কলেজত আছিলো তেতিয়া ড্ৰয়িং কৰ্ছো মই একেলগে শেষ েই মানে এক্সট্ৰা এক্টিভিটি মানে ড্ৰয়িং
ড্ৰয়ং আৰু
ড্ৰ এ ড্ৰয়িং আৰু এইবিলাক তোমাৰ এই যিবিলাক এই আৰু কি কি কি কয়
হাতেৰ হাতেৰে বনাই যায় এনেকুৱা হেণ্ড ক্ৰাফ্ট এনেকুৱা াই বস্তু ন ময়ো উ সৰুতে ড্ৰয়িং কৰিছিলো কিন্তু ইমান উম ময়ো সৰুতে ড্ৰয়িং এ শ শিকাত আছিলো কৰিবও ভাল পাওঁ বা তেনেকুৱা এটা ভাল ড্ৰয়িং নকৰো বাট উ তুমি এইবাৰ সময় পালে দেখাবা তোমাৰ কেনেকুৱা চিত্ৰ কেনেকুৱা কি বনাইছা মইতে সম সময় পালাই বা খাবা
অ এই ইা এ ইমান এটা সাজ এতিয়া মানে আজি বহুত বছৰৰ পৰা মই বিলাকত তাটছে না এইবিলাকৰ পৰা মানে ধ মানে আঁতৰি থকাৰ নিচিনাই হৈছে কিয় কওঁ আহ কিয় মানে এই মই যুঁজত মানে কাম কৰি আছিলো তাতে বিজি থকা গ'ল এইবিলাকত মানে হেৰি ইনভলভ মানে এই বিলাকত সোমাবৰ কাৰণে টাইমেই নহল
টাইম নাথাকে সেইটো হয় এনেকুৱা সময় আহি যায় মানে যোনটো কৰি কিনে তোমাৰ ভাল লাগে যোনটো তোমাৰ ইচ্ছা থাকে বা এইিবিলাক সৰু
তোমাৰ পিছে কিবা বেলেগ কিবা হবি চবি আছে নে এনে কিবা কিবা বেছি প্ৰতিভা কিবাাহত
আছে আছে মই সৰু মই আগৰ পৰাই মানে মানে এইটো ছবি জুলি বহুত ভাল পাওঁ মই মানে ছবি ফটোগ্ৰাফি কৰি কিনে ছবি তুলি মই বহুত বহুতে ভাল পাওঁ, কৰো মাজে, মাজে সময় গ'লে তেনেকে ওলাই যাও ক'ৰবাত, ক'ৰবাত। ত এনেকুৱা কৰো মানে আগৰ পৰাই আছে। ত এতিয়া তেনেকুৱা এটা ভাবা নাই বাট মোৰ এটা হবি ভাবিছো মানে। তেনেকৈ মই ক'ৰবাত ওলাই গ'লে ক'ৰবাত ফুৰিব গ'লে, কেমেৰাটো লৈ যাওঁ ফটো ছবি তুলো।
মানে তুমি ফটোগ্ৰাফি কৰা? নেকি।
ফটোগ্ৰাফী
অ', অ', অ', অ'মানে কি তোমাৰ নিজৰ কেমেৰা নে এইটো
নাই মোৰ আগতেটো কেমেৰা না, তাৰপিছত মই কেমেৰাটা ল'লো। কিনিছো কেমেৰাটো, তাৰপিছত এতিয়া এতিয়া মোৰ নিজৰ কেমেৰা নিজৰ কেমেৰা ফটো চটো তোলো তেনেকুৱা।
এইটো বহুত আগৰ পৰাৰে মোৰ কলেজৰ টাইমত তোমাক একবাৰ হলো। লক্ষ্য কৰিছিলো, তুমি, তুমি কিবা এই যে এ কিবা প্ৰগ্ৰেম হোৱাটো তুমি ভিডিঅ' কৰিছে ছিলা যে অ', মোৰ মনত আছে। অ', মই ভাবিছো এই ফটোগ্ৰাফী কিবা এনে মই হেৰি কৰিছে চাগে।
উম, তুমি মোৰ হেৰি চাব পাৰিবা মোৰ চব ফটোগ্ৰাফী বিলাক মোৰ হেৰি কৰা আছে। মোৰ ইনষ্টাগ্ৰামত পেজ খুলি চাব পাৰিবা। জেগা, জেগা যে মই কৰি থাকোঁ।
উম, উম, উম, মানে কি তুমি কিহৰ বেছি ফটোগ্ৰাফি কৰা প্ৰ-প্ৰাকৃতিক এ, ভিও বিলাকৰ প্ৰাকৃতিক দৃশ্য বা ত তোমাৰ অন্য কিবা উম, ধৰা অ', মানে কি এইটো এ চলচিত্ৰ জগত ধৰা বা আজিকালি মডেলিং ইফালে।
তেনেকুৱা মানে মডেলিং এনেকুৱা নাই, চলচিত্ৰতো ইমান, ইমান হেৰি নহয়। প্ৰকৃৃতি ফটোটো তুলো, লগতে মানে দৈনন্দিন জীৱনৰ যি কি চলি আছে। ৰাস্তা-ঘাটে তাৰে মানে মানুহৰ জীৱ এই অ', এইবিলাকৰ অ', এই ৰাস্তা ঘাটত মানুহ। দৈনন্দিন জীৱন কেনেকুৱা চলি আছে, মানুহ বিলাক কেনেকুৱা উ-উম। তাৰে ওপৰত মানে মই হেৰি।
উম, হম, হম, উম, ভাল আজিকালি ফটোগ্ৰাফি এইটো এটা মানে কি ক'ম বহুত মানে এটা চেনচন মানে ইণ্টাৰনেট ক'ব গ'লে মানে ফটোগ্ৰাফী এটা মানে কি ক'ম। তাৰ মানে, মেইন এটা ইয়াৰ এটা হেৰি আৰু এটা অ'। গোটেই মানে অ', বিশ্বতে মানে ফটোগ্ৰাফি বুলি অ'। ফটোগ্ৰাফী এটা মানে, এটা কি ক'ম আৰু মেইন এটা ইয়াৰ এ-এটা মানে হেৰি আৰু। অ', কি কয় ত অ', মেই এলিমেণ্ট বুলি। এইটো এটা মানে মেইন এটা বস্তু হা। তাৰ এতিয়া ফটোগ্ৰাফী বুলি ক'লে, এতিয়া বহুত হেৰি আহি যাই, এই ধৰা তুমি অ'। কিছুমানে ফটোগ্ৰাফি অ', ধৰা এনে নিজৰ চ
চকুৰ কাৰনে কৰে হ'ল।
কিছুমানে অ', বা তাৰ সেই জৰিয়তে কিবা মানে অ'।
অলপ উম, মূল্য লয় মানে অলপ। কৈছে আৰ্ন কৰে তেনেকুৱা বাট মই তেনেকুৱা মাজতে কৰিছো।
উপাৰ্জনো এটা মানে এটা মাধ্যম হিচাপে বাছি লয়, তুমি মানে কি হিচাপে।
এতিয়া মই মানে অ' নাই নাই মই উপাৰ্জন হিচাপে। উপাৰ্জন হিচাপে বাচি লোৱা নাই বাট তেনেকুৱা এটা মই উপলব্ধ। ডাঙৰ চিত্ৰ মানে হেৰি মানে ফটোগ্ৰাফাৰ নহয় তথাপিও। নহয় মানে ত এইকাৰণে মানে মই মোৰ নিজৰ চহৰত।
অ' অ' অ' ফটোগ্ৰাফী ক'ব লাগিলে আজিকালি বহুত দিশতে লাগে ধৰা তোমাৰ কাৰবাৰ। বিয়া হ'ল বা কিবাৰ। এনেভাচেৰি হক কিবা যিকোনো এটা মানে এ আহ যিকোনো এটা মোহত্ব এ। মানুহ উ ধৰ মানুহ এটা ডেট হ'লেও ফটোগ্ৰাফি কৰিব লাগে আজিকালি। যিকোনো এটা গুৰুত্ব এনেকুৱা অ' মানে মুহোত হ'লে বা ঘৰত যিকোনো কাজ কিবা এটা হ'লে। অ' ফটোগ্ৰাফি আজিকালি কৰা যায়। ত মানে তাৰ উ সেইকাৰণে মই কৈছো দে তাৰ মানে এতিয়া আজিৰ দিনত তাৰ মানে কি হৈ গ'ল তাৰমানে মেইন এটা।
উপাৰ্জ এটা থাকে থাকে অ' উপাৰ্জন থাকে। কিন্তু মই মাজতে যেনেকুৱা আগতে মই যেতিয়া কলেজত আছিলো। ত মই তেনেকা সময় পালে, তেনেকুৱা মই কৰিছিলো, মই বিয়া তেনেকুৱা অন্নপ্ৰশন। বা জন্মদিন। তেনেকুৱা ফটো তুলিছিলো অ' তেনেকুৱা ফটো তুলিছিলো বাট। মোৰ মেইন উদ্দেশ্য হৈছে কি মই মানে মানুহৰ জীৱনত কি চলি আছে। মানুহ বিলাক মান জীৱনতটো কেনেকুৱা কটাই আছে, ৰাস্তা ঘাটে মানুহক চালে কেনেকুৱা। ফালে গ'ম পায়, তাৰ পৰা কিবা নতুন কিবা বস্তু শিকিব পাৰিম নেকি। বা মানুহে ক'ত কি কৰি আছে, এইবিলাকৰ ওপৰত মই মানে।
মানে মোৰ তোমাৰ এইটো নিজৰো ভাল লাগিছে সেইকাৰণে তুমি ফটোগ্ৰাফি অ'। সেইকাৰণে সেই কৰিছে ভাল এইটো বহুত।
মই এতে মই মে আগৰ পৰা এটা এৰিছো। আছিল যে একদম সৰু সৰু চৰ্ট পিন্ধি থাকে সৰু সৰু মানে চলচ্চিত্ৰ যে। তেনেকুৱা বনোৱা মানে মোৰ চেষ্টা আছিল অ' চুটি মুভিত। তেনেকুৱা মান মোৰ চেষ্টা আছিল বাট এতিয়াও। তেনেকুৱা এটা হেৰি মই সময় পোৱা নাই। ত মই মনেক ভাবি আছো কিবা এটা যদি। ভৱিষ্যতে কিবা ভা ভালকে তেনেকুৱা বনাব বাৰু এইটোৰ ওপৰতো মই। সৰু সুৰা মানে তেনেকুৱা কাম চলি আছে।
অ' হা' হা' হা' হম, হম। বা কাৰোবাৰ ক কাহিনীৰ ওপৰত আধাৰিত কিবা সেনেকুৱা হেৰি কৰিম।
হয় মানে কি কিবা এটা মানে ভাবি লোৱা মোৰ জীৱনত কিবা এটা চলি আছে। তেনেকুৱা মিলাই কিনে। মানে মানুহক ৰিলেট কৰে বস্তুবিলাক।
উম, হুম হুম হুম হুম। মানে দৈনন্দিন জীৱনৰ লগত যি যি মানে ঘটন ঘটনা ঘটি থাকে মানুহে সেই বিষয়ে। যাক মানে এটা চিৰিঞ্জ টাইপ সৰু কিবা এটা হেৰি কৰিবা আৰু তুমি গোটেই সম্পূৰ্ণ গোটেই প্ৰচেষ্ট মানে যি প্ৰক্ৰিয়া সেইটো তুমি নিজে আহি ফটো এ হেন্দল মানে নিজে গোটেইখিনি হেৰি ক'ত কৰিবা।
ত মই এনো এনেকুৱা ভাবি আছো। যে এনেকুৱা বহুত টাইমত যোন যো চিত্ৰ নিৰ্মিত বিলাক হয়। তে তেওঁলোকে কি কৰে মানে বহুত মানুহ লৈ কিনে কৰে ত তেনেকুৱা মুহুৰ্ততে। তেনেকুৱা হেৰি নাই মানুহ নাই ন ত মোৰ অকলে কৰিব লাগিব। অকলে কি কৰিম তেতিয়া মই বনোৱাৰ এ প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব যে মই ক'বাত যাম। ত মানুহ এটা তেওঁৰ লাইফটো মই চাম তেওঁ কিবা কৈছে তেওঁো ৰেকৰ্ড কৰিম আৰু ক'ৰবাত যাম সব বস্তুটো মিলাই কিনে এটা সৰু এটা চুটি এটা ছবি বনোৱা মানে মই চেষ্ট মনে আছে তুমি য তুমি যদি চলচিত্ৰ চাই ভাল পোৱা মোক কৈছো ইডৰাানিয়ান মুভি বিলাক আছে ত তেনেকুৱা মানে ইৰাানিয়ান ডাঙৰ ডাঙৰ মুভি বিলাক তেনেকেই বনায়
হয়
মানে একদম এতিয়া ক'বাত যায় উ ক'বাত এটা মানুহৰ সৰু এটা ভিডিঅ ক্লিপ ৰয় আৰু এটা তেওঁৰ কাহিনীটোৰ লগত বেলেগ এটা মানুহৰ লগত অলপ মানে মানে যোগ দি দিয়ে বেলেগৰ এটা বস্তু সৰু ফুটাইছিলো ধুনীয়াকে মিলাই কিনে যে এনেকুৱা লাগিব যে ইহতে মানে এটা কাহিনীৰ এতিয়া উ মানে মূল মানুহ হয় মানুহ বিলাক মানে
আচ্ছা আচ্ছা আচ্ছা আচ্ছা মানে এটা কমিউনিটি মানে এটা ধৰা জন জনগোষ্ঠী লৈ বনাবা নাই কিবা মানে ভিন্ন ভিন্ন আহ এই হেৰিবোধ
হম হম হম মানে কি হয় আধাৰত বনাব বস্তুটো তুমি অ কিবাো মানে তাৰ তাৰ কিবা হয় ধাৰ হয় অ আৰ্থনৈতিক এ কিবা বস্তুৰ বিষয়ে নে আজি আজিকালি যেনেকুৱা যি দায়িত্ব সৰু পৰা হেৰি হয় মিডিল ক্লাছ ছচাইটি ষ্টেটাছ এইবিলাকৰ লয় বা কি হিচাপত তেনেকুৱা বহুত কিবা কিবি এনেকুৱা আজিকালি হেৰি আছে ন
খাম যে মানুহৰ উম আমাৰ যে মানে সমাজত মানে এটাই বস্তু মানে সোমাই গৈছে যে মাথাত যে সৰু পৰা যেতিয়া লৰা এটাক কি কৰে মানে এইটো মই সৰুতে মই উদাহৰণ দি আছো
উম
কাহিনী শেষে থাকে সৰু সৰুৰ পৰা এটা ল'ৰাক এটা প্ৰেছাৰজ কৰে যে এ সি ডাঙৰ হলে কি হব এইটো ঘৰৰ মানুহ বিলাকেই মানে ডিচাইড কৰে কি হব
হয় এখন সমাজত ধৰা আজিকালি মৰ্ডাৰ্ণ যিটো আধুনিক সমাজ আমাৰ আমি যত আছো ভাৰতবৰ্ষৰ এই সমাজ বিলাক এতিয়া কেনেকুৱা বহুত তোমাৰ এ মানে কি সমালোচনা কৰে তুমি যদি কিবা এটা বেলেগ বিষ যদি কৰিব গৈছা সেইটোৰ বিষয়ে তোমাক বহুতে বাধা দিব বা এ এইটো ফালে নাযাবা এইটো নকৰিবা এইটোত একো মানে একো মানে উন্নতি নাই হেৰি নাই বহুত কিবা কিবি হেৰি কয় প্ৰায় কয় হয় নে তোমাৰ ঘৰৰ মানুহ ক'ব আশে পাশে এইটো বস্তু ইয়াতে বেছি প্ৰেছাৰ কৰাছে কিন্তু বিদেশত যদি আমি কম্প কৰি চাব যাওঁ মানে তুলনা কৰি চাব যাওঁ বিদেশত একো এনেকুৱা মানে হেৰি নাই গোটেই যিমান যিমান যি যাতে মানুহ যি কাম কৰে এই ধক যিিকোনো হেৰি হেৰি বিভাগৰে মানুহ কাম কিয় নহয় ডক্তৰ হওক বা এজন সৰু দোকানীয়ে হওক বা ড্ৰাইভাৰে হওক চবৰে মানে সমান ভাৱে মানে হেৰি কৰে অ সমান